হেল্ল'!
কি কৰিছা ব্ৰ?
হেল্ল'!
হেল্ল'! শুনিছা?
অ', শুনি আছোঁ, শুনি আছোঁ।
অ', কি কৰিছা?
মই এনেই আছিলোঁ, তুমি কি কৰি আছা?
মই এনেই, ঘৰতে।
আচ্ছা। বাকী ভাল অ খানা খালো দেই তুমি খালা নাই?
উম খালো মই।
অ, বাকী ভালে আছা?
ভাল ভাল, তোমাৰ?
উম ভালে আৰু।
ওলাই যোৱা নাই।
যোৱা নাই তেনেকে যামহে অলপ গধূলি মানে।
ক'ত যাবা?
এ ওচৰতে যাম আৰু ক'ৰবাত দোকান পিনে অলপ।
উম। ময়ো ভাবিছিলো যাম বুলি। মই ঘৰতে।
অঁ অঁ।
ওলাই যাম বুলি ভাবিছিলো তাকে।
অ ওলাই যাবা যাবা ওলাই আহিবা। তুমি ওলাই আহিলে কল কৰিবা মোক।
উম।
অ' হেৰি মানে কিবা এটা ফা- ফুদ চাচ-ফুদ খামগে ন'?
অ' বে, বহুত দিনো খোৱাই নাই।
অ' ফাষ্টফুড খোৱা হোৱা নাই তেনেক। তাকে ভাবিছোঁ খামে বুলি কিবা এটা। উম - উম। তুমি মোক হেৰি কৰিবা, ফোন এটা কৰি দিবা হা, গ'লে।
কৰিম বাৰু। এনে কি খাম ভাবিছা? কি খাম ভাবিছা?
অ ম'ম' চম' তাৰপিছত ফ্ৰাইড ৰাইচ চিকেন চাওমিন, কাবাৱ ভোনে খাব লাগিব কিবা
পৰ খোৱা নোখোৱা
খাওঁ খাওঁ ফৰটো মেইন আৰু
পৰ্কৰ দোকান এটা খুলিছে ন ইয়াতে
অ তেনে যাব পাৰি আকৌ তেজটো কৰি চাবলে মইতো গৈ নাই পোৱা
পাৰলো হয়
উম উম পাৰি তেনে তাত গৈ চাব লাগিব ৰবা।
হাফ প্লেট দুশ টকা। উম।
অ তেনে পাৰি পাৰি যাবলে।
ধুনীয়া বনাই।
অ ৰসটোতো কেনেকে মানে তাত কিবা কিবি দিয়ে নেকি ল গত?
হা?
লগত কিবা কিবি বন মানে অকল হাৰি কে দিয়া নে কেনেকে মানে কিবা কিবি দিয়ে না লগত?
তোমাৰ পৰ্কৰ প্লেটটো এক্সট্ৰা হয় হাফ প্লেট তোমাৰ টু হাণ্ড্ৰেড লয়, আৰু তাৰ লগত এক্সট্ৰা তুমি ল'ব লাগিব কিবা কিবি, নান নহ'লে প্লেইন ৰুটি এনে কিবা ল'ব লাগিব আৰু সেইটো এক্সট্ৰা হয়।
আচ্ছা আচ্ছা।
আৰু পৰ্কটো তোমাৰ ডিচ মানে বহুত টাইপৰ আছে।
উম গোধিলিকে তেনে তাতে অলপ খাই আহিমগে কিবা এটা ন।
পাৰি পাৰি। তিল পৰ্ক বহুত দিন খোৱা নাই।
অ', বে মই সেইটো তেছ কৰিব মন আছে।
অহ'।
আহিবা আহিবা আজি আহি যাব। পাই পাই। তাত টো মই সপ্তাহৰ মূৰে মূৰে খাওঁ বে মোৰ বহুত ভাল লাগে এইটো খাই। উম।
অ'।
তোমাৰ ফালে পাই নাপাই। শুনিছা। তোমাৰ চাউণ্ডটো ভালকে অহা নাই নেকি? হেল্ল' হেল্ল'। শুনি পাইছা। হেল্ল'। হেল্ল'। তোমাৰ নেটৱৰ্কটো বহুত বেয়া একোৱে শুনি পোৱা নাই। হেল্ল'। খিনি পাইছা ব্ৰ। হেল্ল'। হেল্ল' ভাই হেল্ল'। মোৰ মাতটো শুনিছানে। তুমি অলপ বাহিৰলৈ ওলাই দিয়া নেকি চাউণ্ড মানে শুনি পোৱা নাই।